অ কি কৰিছা?
এ আছোঁ। আপুনি?
এয়া ভাত বনাই আছোঁ।
অ ভাত কিহেৰে?
ভাত এ দালি বনাইছোঁ ভাতকেৰেলা ভাজিছো।
অহ।
এ আকৌ এই মাংস অলপ আছিলে সেইখিনিও ভাজিছো।
অহ।
তুমি বনালা?
মই বনালোঁ দিয়ক।
অহ কি বনালা।
বনালো আজি হেৰি এই আজি শাকে কিবা কিবি খুতৰা শাক তাৰপিছত চাঙৈ টেঙা এনেকে মিলাই পেলাই
অহ।
আছিলে। তেনেকে বনালো সৰু মাছ। পুঠি মাছ আছিলে।
অহ।
তাৰ পিছত আকৌ সেই তিতা কেৰেলা ভাজিলো।
অহ।
আলু দি পেলাই অকণমান।
উম।
তাৰপিছতে আকৌ হেৰি, এই বুটৰ, বুট কেইটামান তিয়াই থৈছিলো খাম বুলি তাকে অকনমান চাটনিকে বনাইছো আৰু।
অ', বুটৰ চাটনি খাই ভাল লাগে। ভাল লাগে ন বুটৰ চাটনি খাই? অ', উম।
তাতে হেৰি নৰসিংহ পাত কেইটামানো দি দিছো।
অহ'।
তাৰ পিছত আকৌ মানিমুনি পাত কেইটামানো দি দিছো।
অহ'।
এ গৰম যে বেছি বেলেগ কিবা কিবি খাই থাকিবলৈ মন নাযায় আৰু তেনেকে বোলো
উম, ইমান গৰম একে, তাপতো সপ সপকে লাগি আছে। ইমান তাপ লাগ ঘামিয়ে আছো মই।
অ', আজি বহুত গৰম আক
উম, ঘাম বৈয়ে আছে। ৰ'দৰ ৰদ। তো চাবই নোৱাৰিছোন ইমান একে খাৰা হৈছে। এই এদিন ঠাণ্ডা এদিন গৰম হয় যে ৰ'দ ওলাই, এদিন বৰষুণ দিয়ে, সেইকাৰণে গৰম
গৰমতো বেছিয়ে সৈ কৰিব নোৱাৰা হৈ যায়, কালি বৰষুণে বৰষুণ।
হ'ল। আজি আকৌ গৰম তোৱে বেছি।
অ'।
তাকে। আজি স্কুল বন্ধ ন ইহঁত
অ, আজি মাধৱ জয়ন্তী আছে নহয়।
অ।
সেইটো কাৰণে স্কুল বন্ধ।
অ, তাৰ ঘৰতে আছে আউ।
অ', ঘৰতে আছে।
উম, তাত তুলনি হোৱা বা নোৱাৰা হ'ল নে নাই?
অ হ'ল হ'ল আজি তিনদিন।
অ', তিনিদিন হলে এইকেইদিন আৰু লঘোণে থাকিব লগিয়া হৈছে চাগে ন তাই? প্ৰথমবাৰ অ', ব্ৰত পালিব লাগে নহয়। উম। তিন দিনৰ দিনা পাৰে নেকি গা-পা ধুই। খাব পাৰিম।
নহয় আমাৰ ফালেট নোৱাৰে বোলে। একেবাৰে চাৰি-চাৰি দিনত। সেই সেইটো নিয়ম খিনি কৰি পেলাই আকৌ নিয়ম এটা থাকে যে
অ'।
নিয়ম খিনি চাৰিদিনৰ দিনাখনহে কৰে।
অ', কিবা নিয়ম কয় আকৌ অ'।
ঠাই ভেদে নিয়ম বোৰ বেলেগ-বেলেগ। কি হল ৰে।
অ', আমাৰ আকৌ একো নিয়ম নকৰে, খালি নোৱাৰা হলে তিনদিনৰ দিনা হেৰি মাহ হালধি অকণ দিব দিয়ে গাত। দে আৰু তাৰপিছত কিবা খাব পায়।
অ। এতিয়া কাইলে আকৌ ব্ৰত ভাঙা নিয়ম কৰিব লাগিব চাৰি দিনৰ দিনা। একদিন ব্ৰতত কিল যে।
উম।
ফল-মূল, ফল-মূল খাইছে, ৰুটি দিছো ঘিউতে হেৰি কৰি পেলাই ঘিউ দিব পাৰে নহয়।
এনেকুৱাকে হলে তাই আকৌ আশাৰত হেৰি হ মই কৈছোঁ নহ়য় সাতৰ চোৱাতে পৰিব যানে কি ঠিক নাই আউ।
সাতৰ চোৱা, অ', সাতৰ চোৱাতে হ'বগৈ নেকি?
অ আকৌ তেতিয়া লঘুনে থাকিব পাব, সাতৰ চোৱা নোৱাৰা হলেও লঘুনে থাকিব লাগে।
অ', আজি কেই তাৰিখ? সাত কেই কেই তাৰিখৰ পৰা লাগিব নো?
আজি দহ এঘাৰ মান হৈছে নেকি?
দহ হাজাৰ, সাত কেই তাৰিখৰ পা লাগে? সাত তাৰিখৰ পা। আজি যদি দহ হৈছে, দহ তাৰিখ হৈ সেই সাত তাৰিখে হৈছিলে ন?
অ'।
এ নহয়।
অ'।
তাকে, জানো দুদিনমান আগতে বা পিছুৱাই হলেই ভাল আৰু।
অ', এতিয়া এমাহত পুৰা এমাহত হৈছে।
নাই নাই এমাহ সম্পূৰ্ণ নহলে।
নহ'লে, অ' এইবাৰ অল যদি তেনেকে কমি পেলাই হয় আৰু তেনেহলে বা ঠিকে আছে নহলে তো সাততে হবগৈ, চাই ল'বা। যদি বোলে নহয় আগতীয়াকে তেনেহলে বস্তু কেইটামান ওপৰত উঠাই উঠাই থৈ দিবা।
অ' তাকে, অ' অ'।
অকমান দেয়া হেৰি হৈ থাকিবা, সতৰ্ক হৈ ন?
অ'।
অ'।
তাকে।
থলহা বস্তু কেইটামান, চাউল কেইটামান, ভেজি কৈ
ফল মূল এনেও থাকেই ঘৰত বাৰু।
অ'। আকৌ মাটিত থব নোৱাৰি। নহয়।
অ', মাটিত থবও নোৱাৰি ন?
নোৱাৰি ওপৰত উঠাই থব লাগিব। আৰু চাউল কেইটামানো ভাজি থবা।
অ'।
তাকে খাই থাকিবা আতা ৰুটি বনাই ওপৰতে দিব লাগি দিব।
অ', অ', ভাজা চাউল আছে বাৰু তেতিয়া হেৰিয়তে কৰা। আছে।
উম, তেতিয়া ওপৰত উঠাই এটা থৈ যিবা আৰু।
অ'। তাৰপিছতে হেৰি, কিবা কেক-চেক বনাইছে নে?
কেক বনোৱা নাই, আজি অভেন এটা আনিছো নহয়
অ', অ'।
তাকে বোলো বনাই চাব লাগিব, ই বস্তু খিনি যোগাৰ নাই যে
অ'।
আনিব লাগিব আৰু
অ', দে, তেতিয়াহ'লে আপুনি হেৰি কৰিবলৈ ভাল হ'ব ন? বিক্ৰী-চিক্ৰী কৰিবলে
উম।
এতিয়া, আগতে গেছত কৰি থাকিব লাগে, এতিয়া ইয়াতে হৈ যাব আৰু পতককেও হ'ব।
অ' ইয়াতে বনাই পতককে হ'ব।
আগতে গেছত কৰি কৰিহে হেৰি কৰি থাকে গেছটো, আজিকালি গেছো পাবলৈ ইমান দিগদাৰ ন? চিলিণ্ডাৰ চিলিণ্ডাৰ পাবলৈ দিগদাৰেই।
দিগদাৰ।
উম। কমি গৈছে যে পাবলৈ বস্তুবিলাক, চব বস্তুৱে তেনেকে কমি কমি গৈছে, হা অ', আজিকালি পঞ্চল্লিশ দিনতহে পায় আকৌ।
অ'।
সেই তেনেকুৱাই, আমাৰ বাৰু এটা লোৱা হৈ আছে এতিয়া
এইটো ঢুকালে সেইটো লগাব পৰা যাব, সেইটো ল'লে সেই পঞ্চল্লিশ দিনলৈ হবগৈ।
অ', আমাৰ আকৌ এটা ল'লো, এটা আকৌ হেৰি পঞ্চল্লিছ দিনাত হ'ল ল'লে লৈ পেলাই আকৌ, মানুহ এজনীয়ে লৈ গ'ল। হেল্ল'
টাউন এৰিয়াৰ মানুহখিনিৰ কাৰণে ভাল, সিহঁতৰ পঁচিশ দিনতে দিয়ে বোলে।
এটা কাটি পেলাই আকৌ ৰাখি থব লাগিব আৰু
অ'। টাউন এৰিয়া মানুহখিনিক পঁচিশ দিনত দিয়ে, আমাকহে এতিয়া পঞ্চল্লিশ দিন কৰিছে আও পঞ্চল্লিশ দিন এটা চিলিণ্ডাৰ নেযায় নহয়। আমাৰ ইটো-সিটো চব গেছতে কৰা হৈ থাকে, হয়নে?
উম, আজিকালি চব গেছতেই বনাও আৰু
খৰিত কৰিবলৈকোও, এয়া ইমান গৰমত জুইৰ ওচৰত খৰিত কৰিবলৈও দিগদাৰ হয় নহয়।
অ'। জুই-চুই জ্বলোৱা, খোৱাও দি তিয়া এই বাচন সোপা বিশেষকে, এ বাচন সোপা ধু গৰমত নেযায়। ন' চাফা বাচন সোপা আকৌ লেতেৰা কৰিব মন নাযায়।
উম। নহয়, এই চাই বাচ হেৰি নতুন বাচন বোৰত কেতিয়াবা হেৰি কৰিলে চাৰ্ফ আৰু মিঠাতেল অলপ দি পেলাই
হা।
মিঠাতেল আৰু চাৰ্ফ অলপ মিক্স কৰি পেলাই, তেনেকৈ ছাইডত, মানে সানি পেলাই তেনেকৈ লগাই পেলাই জুইত দিলে অকনো দাগ নাথাকে, গুচি যায়গৈ।
অ'।
আমি তেনেকেই দিওঁ, জুইত দিব লগা হ'লে।
উম। এ কেতিয়াবা বনাব লগীয়া হলে বাৰু বনাও তেনেকে।
অ'।
সদায় ব্যৱহাৰ কৰিব মন নাযায় আৰু।
অ', সদায় ব্যৱহাৰ কৰিব মন নাযায়।
উম।
এ তথাপিতো মাজতে আকৌ বেছিয়ে টান হৈছিল নহয়। চিলিণ্ডাৰ নোপাওঁতে মই তেনেকৈ ব্যৱহাৰ কৰিলোঁ আৰু অলপ দিন।
অ', হেই কিদিন পাবই নাইকিয়া তামা যেনিবা আছিলেই। আমাৰ এটা চিলিণ্ডাৰ যা নহয় কেইদিনমান।
অ'।
সেইকাৰণে সেইটো ইটো নাইকিয়া হ'লে মানে পুৱালৈ আছিল গৈ আৰু।
আপোনৰ মানুহ কম যে।
অ', মানুহও কম।
সটো কাৰণে, আমাৰ আকৌ মানুহ বেছি কিজে
অ'।
এটা চিলিণ্ডাৰ নহয় গৈ আৰু, তাতে দেউতাক পানী গৰম লাগেই।
অ'।
গৰম পানী লাগিয়ে থাকে।
উম, গৰম পানী গা ধুব লাগে, খাব লাগে। এতিয়া গৰম দিনত বাৰ ঠাণ্ডা পানীৰে ধোৱে।
ন নহয় অ' খোৱাতটো কিন্তু গৰম পানীয়ে খায়। ঠাণ্ডা দিনত ধোৱাতো ঠাণ্ডা পানীয়ে কৰে। কিন্তু খোৱাতো এ মানে গৰম পানীয়ে লাগিব।
আ।
সেয়া।
কিছুমানে আকৌ সেয়া চৌকাত পানী গৰম কৰি থাকে। এই ভাতে চাতে দিয়ে তে সোনকালতে হয়
সোনকালে হয় উম
উম এতিয়া গেছৰ ইমান খৰচ নহয় আৰু
উম অ খৰিৰ সুবিধা থাকিলে ভাল৷
উম আমাৰ আকৌ খৰিও কিনিবা লাগিব গেছ চো কিনিবা লাগিব সেইকাৰণে এটাতে কৰো আৰু
অ খৰি আমি এতিয়া বেচিবলৈ গ'লে খৰিৰ দামটো আমাৰ ঘৰত যে ইমান গছ আছে। উ বতাহত উঘলি উঘলি পৰা বেচিলে দাম নিদিয়ে কিন্তু কিনিবলৈ গ'লে ঢেৰ দাম৷
আহ
কষ্ট হয় যে ফালি কৰি
উম
ন খালি গৈ সিহঁতও কষ্ট হয়৷
অ শুকুৱা কৰা দি
অ দিছে অ
আৰু দাম নিদিলে কেনেকে হ'ব এইফালে খৰি দাম আছে।
কত আপোনালোকৰ ফালে
উম
আমাৰ ফালেও আছে দাম কিন্তু নহয় গছ হিচাপে কিনিবলৈ এতিয়া ধৰক সিহঁতৰ বাৰীৰ পৰা লৈ আহিব লাগিব যে সিহঁতে সেইটো দাম নিদিয়ে। ইমান ডাঙৰ ডাঙৰ চিচু দুজোপা বাগৰি পৰিলে বতাহত সেই দুইজোপা গছত তেতিয়া দিচ আঠশ টকা ইমান ডাঙৰ গছ কেইজোপা আঠশ টকানো কেনেকে দিওঁ
উম হ'ব দিয়া ন
অ অ
হব দে ৰা হা
আহ
ন দহ মিনিট হলে হবলা